আছো ঘৰত তুমি কোৱা।
আচ্ছা আচ্ছা, তোমাৰ আৱাজটো ইমান কম কিয় হৈ আছে?
আৱাজটো এতিয়াও কম আহি আছে নেকি?
অহ, কমে আহি আছে।
হা?
কমে আহি আছে বাৰু।
কিবা এটা হৈ আছে নেকি।
সেইটোৱে কি বা হৈ আছে, তোমাৰ ফোনটোত।
এতিয়া এতিয়া আহিছে ভালকে
নাই এতিয়াও অহা নাই বাৰু
মানে কেনেকা টাইপত আহি আছে আৱাজটো।
মানে নৰমেল যেনেকুৱা আহে তেনেকুৱাই বা ভয়ইচটো বহুত ল' হৈ গৈছে
বহুত লওঁ নেকি?
বাৰু একো নাই কি কৰি আছা।
মই আছিলো ঘৰত তুমি কোৱা,
আচ্ছা, মইও এনেই মানে বহি আছো মায়ে ভাত বনাই আছে।
অহ অ, অ, অ
তুমি ভাত খালা।
ভাত নাই খোৱা নাই আমাৰ অলপ দেৰি হয়তো। চাৰে দহটামান বাজে,
আচ্ছা-আচ্ছা, অকে ঠিক আছে দিয়া একো নাই।
উম-উম খবৰ খাতি ভাল ভালেই আৰু তোমাৰ কোৱা?
মোৰো ভালেই এ দিয়া।
উম-উম-উম,
উম',
বাকী কলেজত কেনেকা চলি আছে? হা-হা,
মোৰ কলেজত ঠিকেই চলি আছে বাকী ইউটিউব চলাই আছেনে নাই?
ইউটিউবৰ চলাই আছোঁ আৰু।
ইউটিউব-ইউটউব, হেল্ল',
হেল্ল',
অ', হেল্ল' শুনিছানে?
অ', -অ', কোৱা?
অ', বাকি ইউটউব চাই আঁ?
অঁ, ইউটিউব চাই আছোঁ। অ',
উথম ইচ।
হেল্ল',
এ ৰাম এইটো কি হ'ল হে।
কিবা হ'ল নেকি?